অ' শুনা পাই আছোঁ। কোৱা?
কি কৰি আছে?
মই এনেই আছোঁ।
অঁ! আহ ব এয়া, মইয়ো অলপ কাম চাম কৰি, অলপ সময় বহিছো আৰু! এতিয়া অলপ আজৰি হ'লো।
উম, হু' ময়ো সে আজৰি হয় অলপ কাপোৰ আছিলে সামৰিলো। জাপিলোঁ, জাপি কৰি এনেই বহি পেলাই মোবাইলটো চাই আছিলোঁ
হয়। অ' আপুনি কাপোৰ হেৰি কৰা কথা কথা মনত পৰি, মোৰ কথা এটালে মনত পৰিলে। এয়া, আমাৰ সিদিনাখন, বজাৰত গৈছিলো। এই, আপোনাৰ কাপোৰ কানিৰে বজাৰ। যাৰ কৰিবলে এখন ডা বৰ মানে, বজাৰ মানে, মুকলি কৰিছিলে ইয়াতে, তাতে গ'লো বোলো, কিবা কেনেকুৱা ধৰণৰ কাপোৰ কানিবোৰ বা দিছে। কিছুমান ৰেহাই মূল্যতো দি আছিলে। তাকে বোলো খবৰ লবলৈ গৈছিলো।
এ কোৱা আহিছে বস্তুবিলাক?
ধুনীয়া আহিছে কিছুমান নতুন নতুনকে খুলিছে টো বস্তুবোৰ মানে হেৰি
মানে অকল ফিমেইলৰ নে নে মেইলৰো আছে
সকলো কাৰণে আছে
আচ্ছা আচ্ছা
পঢ়া আৰম্ভ কৰি পুৰুষ মহিলা চবলৈকে চবলৈকে আছে মানে অ মানে বয়স অনুযায়ী মানে চবৰ আছে মানে বুঢ়া পা ডেকালেকে চাব লাগে সিমানেই দিয়া গৈছে গৈছিলো মই সিদিনাখন চাওটো ললো আৰু মানে কেইযোৰমান কাপ
উম-উম, মেখেলা চাদৰৰে লোৱা হৈছে নেকি নে এ কুৰ্তি-চুৰ্তি লৈছে।
চাদৰৰ নহয়। এইটো আ পুনাৰ মেখেলা-চাদৰ বাহিৰে বেলেগ যিবোৰ মানে আমাৰ সাজ-পোছাক বোৰ আছে, যে দৈনন্দিন জীৱনত বা আমি অফিচ কাছাৰীত, যিবোৰত আমি যাও। সেইবোৰত পিন্ধিব পৰাকে তেনেকুৱা কাপোৰহে আচলতে যে মই চাব গৈছিলো সেইটোত মানে অ' চাদৰ-মেখেলা, বা এনেকুৱা অসমীয়া সাজপাৰৰ দোকান নাছিলে। তাতে গৈছিলো চালো কিছুমান ভাল লাগিছিল। কিছুমান মানে,
তাৰে কাপোৰবিলাকৰ হেৰিটো ভালনে? কোৱালিটিটো,
হয়। দাম-দৰ পৰা অ', আপোনাৰ মানে এ কাৰণ ৰেহাই মূল্যত দি আছিলতো, যিটো আপোনাৰ লিখা দামটো আছিল। সেইটোতকে বহুত সিখিনি কমতে দিয়া আছিলে। হয়-হয়, নতুনকে খুলি যিহেতু, সেইকাৰণে
অ' উম', আহ' বিহু বুলি মানে হেৰি খুলিছে চাগে নেকি? বিহু বিহু বুলি মানে
অ', বিহু বুলি হয়। বিহু বুলি অ' মানে নতুনকে খুলিছে। তেওঁলোকে সেইটো কাৰণে মানে গ্ৰাহকক আকৰ্ষণ কৰিবৰ কাৰণে ৰেহাই মূল্য দিছে ময়ো বোলো চাই লওঁ, মানে যদি মই ভাল পাওঁ ধৰক ভাল লাগে। মই যেতিয়া কিনিম এ ল'ৰা-ছোৱালীৰ কাৰণে চালোঁ আপোনাৰ মানে এনেকুৱা আছে। এ তেওঁলোকে মানে দিছে আপোনাৰ আকৰ্ষণ কৰিবৰ কাৰণে যদি আপুনি পোন্ধৰশ টকাৰ ভিতৰত যদি আপুনি বস্তু কিনে। তেতিয়াহ'লে আপুনি। পোন্ধৰশ টকা দিব। দিব নালাগে মানে। আপুনি এহেজাৰ টকা দিলেই হব হয় আপুনি যিমানটা কাপোৰ নিকিনক ধৰক তাৰ ভিতৰত যদি পোন্ধৰশ টকা। টকা হয়। তেতিয়হ'লে অ অ আপুনি এহেজাৰ। এহেজাৰ টকা দিলেই হ'ল। আৰু আপোনাৰ আ। তাৰ ভিতৰত। এইবিলাক কিনাৰ উপৰিও আপোনাক এক্সট্ৰাকে কুপন তিনিখনমানো দি দিয়ে। যাতে আপুনি পিছৰবাৰত যদি আকৌ যায় ধৰক কিনিবৰ কাৰণে আপুনি অ হয় আপুনি ধৰক মই এতিয়া। অ মই ভাবিছোঁ কি ধৰা আপুনি যদি। যাই ধৰক মই ধৰক আপোনাক কুপনখন দি দিলোঁ। আপুনিও সেইটো ৰেহাই মূল্যটো আপুনি। পালি অ লগতে মানে। আপুনি সেই কুপন খনৰ পৰাও। আপোনাৰ মানে দামটো কমি যাব হয় হয় কমি যাব সেনেকুৱা মানে তেওঁলোকে গ্ৰাহকক আকৰ্ষণ কৰিব। কাৰণে।
সেইটো কিমান দিনলৈকে থাকিব।
সেইটো আপোনাৰ এয়া আপোনাৰ এয়া উম বহাগ জেঠৰ হেৰি লৈকে থাকিব কাৰণ এপ্ৰিলৰ শেষত শেষৰলৈকে কিছুমান অফাৰটো আছে। শেষৰলৈকে দিছে। হয় হয় হয় মানে আপুনি উম ভালে। পাব বস্তু। বস্তুবোৰ মইও ভাল পাইছোঁ তাৰ পিছত সেইটো মই। কিনাৰ কাৰণে।
এনে সৰু ল'ৰা-ছোৱালীৰ খেলা। ধূলা সেইবিলাক সামগ্ৰীও আহিছে নেকি।
নাই নাই খালি আপোনাৰ এইটো আপোনাৰ বস্ত্ৰ বস্ত্ৰ হয় কাপোৰ-কানি এনেকুৱা আৰু।
উম।
বা আপুনি হেৰিও পাব মানে উম যেনেকুৱা ধৰণৰ আপোনাক লাগে। তেনেকুৱা ধৰণৰ কিন্তু ধৰক। উম অসমীয়া সাঁজপাৰ নহয় ধৰক। বেলেগ আৰু সৰু ল'ৰা ছোৱালী একেবাৰে এ আহ নতুনকে জন্ম হোৱা উম জন্ম উ আহ ল'ৰা ছোৱালী কেচুৱাৰ হেৰিৰ পৰা একেবাৰে বুঢ়া বয়সলৈকে আপুনি পাব আৰু যি টো আমাৰ সাধাৰণতে আমি সাত সাধাৰণ সাধাৰণ হিচাপে আমি যিবোৰ পোচাক পিন্ধো আৰু
দোকান হিচাপে খুলিছে নে এনেই যেনেকে আমাৰ বস্ত্ৰ মেলাহে তেনেকুৱা মেলা
উম দোকান হিচাপে খুলিছে মানে এখন ডাঙৰ দোকান অ
থাকিব আৰু
অ এইটো পাৰমানেন্ট থাকিব এইটো ডাঙৰ দোকান এইটো মানে এখন নিৰ্দিষ্ট দোকান বুলি নহয় সেই দোকান খনৰ ভিতৰত মানে বিৰাতে ডাঙৰ হয় তাৰ ভিতৰত বহুত খিনি সুবিধা মানে আপোনাক দিছে সেইটো মই কিনাৰ কাৰণে মে সেইটো মই নিজৰ ল'ৰা ছালীৰ কাৰণে কিনিছিলোঁ সেইটো তাতে মই ধৰক আপোনাৰ ৰেহাই মূল্যত পালো তেওঁলোকে মোক যিহেতু কুপনখন দিছিলে ত' সেই কুপন খনত মই ভাবিলো কি যিটো দিছে উ ইমান খিনি সুবিধা মই আৰু এবাৰ না কিয় মানে এবাৰ আকৌ নিজৰ কাৰণে পানী বা বেলেগৰ কাৰণেই মানে আপোনাক উপহাৰ হিচাপে দিবৰ কাৰণেও মই ধৰক কিনিব গলো হয় হয় হয় হয় সেইটো কাৰণে মইও গ'লো গৈ পেলাই চালো তাৰ মানে আপোনাৰ দেখিলে আপোনাৰ এক্দম চবেই পচন্দ হয় যায় মানে, ইটো লওঁ, ইটো লওঁ সিটো লওঁ, লাগি যায় মানে, ইমানেই ধুনীয়া ধুনীয়া কিন্তু হয় হা হয় সেইটো হয় মানে দেখি লাগে যেন কাপোৰ এইটো লয় ন, মই মানে প্ৰথমতে দামটো মানে চোৱা নাই, মই প্ৰথমতে উঠাই লৈছো মানে যোনটো মোৰ পচন্দ হৈছে উঠাই লৈছো আপুনি নি এটা মানে এনেকুৱা এ বেলেগ এটা আপোনাক ৰুম আছে কোঠা আছে, সেই কোঠাটোত আপুনি আপুনি কাপোৰ সলনি কৰি আপুনি চাই ল'ব যে আপুনাৰ জোখ মতে হৈছেনে নাই, ত সেই জুখত অঁ তাৰ মানে কিছুমান যদি
আ আকৌ যদি কিছুমান কাপোৰ, অ', ভালো লাগিছে কিন্তু যদি চাইজ টো মানে আমাতকৈ ডাঙৰ হয়, তেতিয়া সেইটো সিহঁতে মানে চিলাই কৰি সৰু কৰি দিব
পাৰে কিন্তু ধৰক সেইটো কৰিবলৈ গ'লে আ আপোনাৰ আৰু অকমানো সময়তটো দীঘলীয়া হৈ যায়গৈ, গতিকে সেইটো কাৰণে আপুনি ধৰক তাতে আছে আপোনাৰ মানে ত' আপোনাৰ জোখৰ উ হয় মানে কাপোৰযোৰৰ তেনেকুৱা নাম-নম্বৰ বিলাক লি আছে, আপুনি সেইটো আপুনি উঠাই ললে, দেখিলে যে আপোনাৰ এইটো লগত আ আপোনাৰ নিমিলে গতিকে এতিয়া আপুনি সেইটো নলয় তাৰ তাত সৰু বা তাত কে ডাঙৰ আপুনি ঘৰটো লৈ ল'ব পাৰে হয় সেনেকুৱা আছিল, চ মই প্ৰথমতে চালো মোৰ চবৰে যি কিযোৰ মানে কাপোৰ মোৰ ভাল লাগিছে সেইকেইজোৰ মই উঠাই ললো লৈ পেলাই মই চালো যে মোৰ, মোলে হ'বনেে নহয়? কিন্তু কিছুমান ইমান ধুনীয়া আছে। ছিলে যে দুৰ্ভাগ্য। দুৰ্ভাগ্য যে মই মই লব নোৱাৰিলো মানে মই মানে পইচা লাগিলে মই ভৰিমেই সেই বুলিয়ে গৈছিলো, কিন্তু মই মানে নোৱাৰি মানে সেইকেইযোৰ ল'বলৈ কাৰণ সেইটো জোখত মোৰ নহয়েই, মই মানে গোটেই কেইজোৰে ট্ৰাই কৰিলো। অ', মানে হেৰি কৰিব কাৰণে, কাপোৰৰ জো টো মানে চালো। মানে ইয়াতকে কণ, কিজানি মোৰ টানেই হৈছে। গতিকে মই অকনমান, হেৰি মানে অলপ ঢিলা টাইপৰ কাপোৰ এযোৰ চালো। টো মানে একেই আৰু একে, একে
এতিয়া যদি আমি যদি যাওঁ ধৰক সেইকেইদিনতে যদি আমি যাওঁ আমি গ'লে। এতিয়া উমঃ মানে আমি ধৰা ডিছকাউণ্টটোতো পালোঁৱেই মানে যিখিনি ৰেহাই দিব হেই। টো পালে লগত আকৌ কোপনচাগৈ পাম
হয় পাব কুপনো দি আছে
সেই কুপনখনতটো আমি সেইদিনাখোনেই ব্যৱহাৰ কৰিব নোৱাৰোঁ আকৌ এদিন।
অ হয় নে হয় পা পাছ বাৰ যেতিয়া আপুনি যাব আপুনি সেইটো যাব আপুনি আপোনাৰ নিজৰ সম্পৰ্ক। মানুহকো দিব পাৰে। কাৰণ এ এখন কোপনো নিদিয়ে কেইবাখনো দি দিয়ে ত আপুনি আৰু এনে। কৰিব পাৰে। ধৰক আপ। আপোনাক ধৰক এযোৰে। উ মানে। পৰিজন কাপোৰ। কিন্তু ধৰক আপুনি যদি লগে ভাগে আৰু কেইজনমানৰ লগত একেলগে মিলি দিয়ে। তেওঁ আপুনিও আপোনাৰ অ তে হয় তেতিয়া ধৰক আপুনি আজোৰহে
এনেও বজাৰ কৰিব গলে ধৰক উম লগে ভাগে গলেহে ভাল লাগে হয় হয়
আপুনি ধৰক আপুনি ধৰক এযোৰ কাপোৰ কাপোৰ কিনিব গৈছিলে কিন্তু আপুনি মানে ৰেহাই মূল্যত পোৱা দেখি আপুনি আৰু এযোৰ কাপোৰ পাই গ'ল, সেনেকুৱাও হৈ যায়। হ আপুনি এযোৰ হে গৈছিল, কিন্তু আপুনি ধৰক, দুযোৰ পালে তেনেকেই আপুনি লব পাৰিব মই মানে তেনেকেই হে কৰিয়ে গৈছিলো বাৰু যাওঁতে নিজৰ মানে আৰু এজনক লগত কৰি পেলায় তেতিয়া মানে হয় নিজেও কিনিম অঅ তেখেত টো কিনিব কাৰণ কুপন খন মোৰ আছিল যিহেতু গতিকে তেওঁৰু ৰেহাই পালে মই হে হাৰ পালো পইচাটো তেওঁ আমি দুইজনীয়ে দুইজনীয়ে ভগাই ললো
বাৰ গলা।
হয়, মই দুবাৰ গলো। প্ৰথমবাৰ নিজৰ লৰা-চোৱালীৰ কাৰণে গলো। আহ, দ্বিতীয়বাৰ মানে মই মোৰ নিজৰ কাৰনেই গলো, আৰু লগৰ এজনক কলো যে এনেকে কুপন পাইছো, গতিকে আপুনি যাব নেকি? এনেক কে বুলি ক'লো আৰু। তেখেতেওঁ মানে হয় ভৰ দিলে আ আৰু ল'লো। তেনেকে, তেনেকে লোৱাৰ কাৰণে তেওঁ কমতে পালে মইও কমতে পালো আৰু ধৰক পইচাটো দুইজনৰ মাজ
উ ৰেহাই হৈ গ'ল, উম, উম ৰেহাই হৈ গল বহুত খিনি। অ। মোৰো লগৰ দুজনি মানে কৈয়ে আছিলে মোক, কৈছে যাবা নেকি অলপ বজাৰ সজাৰো আছে নে? য়ে আৰু ময়ো সময় দিব পৰা নাই, যদি তেনেকুৱাই হয়। একেলগে গৈ তাতে যাব পাৰিম।
অ ঠিক আছে আপুনি এটা কাম কৰিব, আপোনাক দৰকাৰ হলে মোৰ তাতো আ খন কুপন আছে মই দি দিম বাৰু, ঠিক আছে দিয়ক মই এতিয়া, হয়, হয়, ফোন কৰি ল'ব, মই ঠিক আছে, মই এতিয়া ৰাখিছো হা।